নিজকে উচুনি। এনেই কাট খাই গৈছিলে। মানে তোৰ চাইডৰ পৰা কাট খাইছিলে মোৰ চাইডতটো কলত আছ বুলিয়ে দেখাই আছিলে।
তে কিয় বা।
অ এক চেকেণ্ড।
অহ।
কি কয় মোৰ তাতে ন নাইন মিনিট। ছেকেণ্ডছত থাকে। কল কাটা খাই গৈছিলে চটকে, মই টেন মিনিটছ হোৱাৰ আগতেই ৰাখি দিলোঁ। আৰে, তোৰ তাত বুলি কৈ আছে দেখোন। মোৰ তাতে দেখোন, কলতেই দেখাই
কিয়বা মোৰ তাত নিজে নিজে কাটিল। আচ্ছা, তে, ঠিকে আছে দে।
আ এতিয়া বোলে, মই তোৰ লগত যে কলৰ পৰা পাতিছোঁ হা যে বোলে, চাইডৰ পৰা আহি পিনে, মায়ে বা বায়ে, কিবা এটা ক'লে তেনেহ'লে, কি কল, কি, ৰিজেক্ট কৰি দিব নেকি?
আৰে, এনে-এনে, মিছা-মিছাকে, তাতে, আ, তাতে কৈ দিয়ে না, কি কয়, পিছপিনৰ পৰা আৱাজ আহিছে নে নাই। এ, এনে-এনে ন বুলি কৈ দিবি, আৰু
তুমি এতিয়া মোক
ইমান ধৰি চেক কৰিব
এতিয়া বোলে, তই কোৱাবোৰো শুনি, একেবাৰে সিহঁতে ভাবিছে, অ' অ', পাগল পাইছে চব কৰিচাবাগে।
এ, নকয় এনেকে। অৰে কৈছে বোলে, এইটোয়েই শুনিলে। বাকীবোৰ নুশুনি মোৰ পইচা কেনচেল বেছি নকওঁ বুজিছ
নাচায় দেই, ইমান
কি ঠিক
নফচ এইবোৰেই ভাবি নাথাকচোন
হ'ব দে
হা, আ, আ আমাৰ কিচেনো গৰম দে
আৰে, এইটো, এইটো ৰুমটো এক্সেছ গৰম অশান্তি লাগি গৈছে
গৰমতো হবই না
হে কি কলি আমাৰ ৰাতে কি
কছোই কছেই কিন্তু একো লাভ দিয়া নাই ইয়াতে গৰমে
নৰ ওপৰতো অ
হহ তোৰ ত টিনৰ ওপৰতো গছ চচ নাই চাগে ন
অ
পুৰা ফাটা ৰদটো টিনত পাৰ হৈ কিনে আহে
উম অশান্তি লাগি যায় ফেনটো অন কৰি দিছো এনেই নামৰ
হ পিঠি জ্বলি যাব
অ এইটো কি কয় টেবুল ফেন কৰিছো গৰম বতাহে লাগি আছে কুলাৰটো কুলাৰটো অ কুলাৰটো চালা, কি হ'ল? আ, এইটো কি, মানে কুলাৰটো পানী ভৰাই ন', চ'। এটা পাইপে পানী তালে টান তানে ন' দেন, তোৰ কি কয়? উম, পানী পিনে চাইডৰ, মানে কিবা লক আছে কি বুলি ন', ঠাণ্ডা বতাহটো আহে চব পাইপটো চাগে জাম হয়, নাম হৈ গৈছে সেইকাৰণে পান মানে, নাটানে অকল মানে ফেনৰ নিচিনা ঘৰি থাকে বতাহটো মানে ন মানে আহে টেবুল ফেনৰ নিচ
এৰা যোৱা বছৰে লৈছিলি দেখোন।
ধই
অতে চাফা কৰবি ন?
সেইটোয়ে এতিয়া মই খুুলিছো
অ'। মিষ্ট্ৰি ঘৰৰ মিস্ত্ৰী তই।
উ, কোন ?
তই, তই কাম কৰি থাক ঘৰৰ।
তই মান মিক হাহী আছো।
আৰে নাইতো, মিস্ত্ৰ্ৰীও বহুত কষ্ট কৰে নাই হ ত তই, হাহিছ।
আৰে, আৰে, আৰে, অ, উই নাই কোৱা ম‍ই‌ কিকৰা আ ভুলত হৈ গৈছে। হেল
আ মিনি চাব আৰু
উম, তই টাইমে চাই থাক। অ অ
মই ইউটিউব নাচাই পিনে, এইটো কৰি আছো পইচা পইচা পাবৰ কাৰণে।
অ, ইয়াৰ পৰা মই চেলিউট কৰি আছো দেই। চেলিউট কৰি আছো ইয়াৰ পৰা। চাহেব।
কিবা এটা কব উলাইছোঁ আৰে- এতিয়া মই এইটো কৰিলো ন, এতিয়া মইটো মই বিলিংকিটত মাৰিব যোৱা নাই ন, অকল এদিনতে গৈছিলো। এতিয়া ভাবি আছো, এইদিন কি কৰিব নাই সেইদিনাটো, কি কয় নেক্স দিনা নক্ দিনা কত গৈছিলো মাক্ আনিব গুছিলো নেকি।
অ, অ।
এডমিশন কৰাব গলো, এইটো নেক্সদিনা সেইটো কিবা পা কিবাকিবি হৈ পিনে যোৱা নাই আৰু, কালী ত‌ই এনেই জোৱা নাই, ত‌ই আজিও নাজাও।
নাযাও এতিয়া আকৌ
আজি এইটো এইটো কামটোৰ কৰি দিও ন এইটো পইচা পাই যাম
অ ইচ সিপিনে গল সেইপিনে পইচা পাবি না
হা ইমান কষ্ট কৰিব পাৰে ইমানো পইচা দৰকাৰ যে চাটাৰ ৰ'দটো ছা না
অ দে বহুত বেয়া লৈ দিছে কি
নহয় বৰষুণৰ এক্সট্ৰা চাৰ্জ হা মানে পইচা দিয়ে এই ৰ'দ দিব লাগে অ ৰ প্ৰস্তুতে দিব লাগে বেং তপ বৰষুণত বৰষুণত আৰামচে তে তাতেটো ফেটি গ ন
এতিয়া আছ বৰষুণ দিলে তোৰ ৰাস্তা চচ্তা পিছল হয় শিকায়টো শিকায় সেইটো কাৰণে
এ না ৰ'দত ৰ'দত বেছি কাম কৰিব নোৱি হয় চবথন গাডী চলাই থাকে
মধ্যয়ান চাবি বৰ সময়ত বেছি এক্সিডেণ্ট হয় সেইকাৰণে এইটো কাৰণেি্ কিনে এতে পইচাও বিি দিয়ে বেছ কিমানে বেছি দিয়ে ফিফটি পাৰাই দিয়ে উ
নহয় থ চাগে উনৰ
অ
থাৰ্টাগে ফৰ্টি মান দিব বা ফ থাৰ্ি এইট মানে এনেককা চাগে মই অ আৰু অলপমান
অ বেছি ক দিব সটে
অ ইটো ঠিকে ন পইচা কাৰণ
ডড টো এটো মইেইটো কাৰণে ম গহণা থাকি কি আছে আহ ইতে ত প্ৰফিট কি হল ভ
আৰু সিহঁতে পুৰা ঠিক এ কাৰেক্ট প্ৰাইচটো ধৰি লগাই
হা
মানে ব ছা তই বলে চিপছ এটা পাইছ তই বাহিৰত সেইটো ফিফটি ৰুপিজ সেই ধ পুৰা ফিফটি ৰুপিজত দিয়ে
চাকিমান মতি
অলপ বাঢ়াই কিনে দিয়ে না কেতিয়াবা কেতিয়াবা চব চব বসু
মেক্সিমামত কমাই চব বস্তু তাতেই কমতে দিয়ে, টো ডিলিভৰি চাৰ্জ নালাগে।
দুশ অৰ্ডাৰ দিলে মাহৰ দুশ ত আৰু চবে দুখৰ অৰ্ডাৰ নিকি
মেক্সিমামে দিয়ে মেক্সিমামে দিয়ে হ'ব দে হ'ব দে হ'ব দে নিদিয়ে ধৰি লোৱা আহ নিদিয়ে দে দুশ টকাৰ কা অৰ্ড দিছে ত তাতে ক'ৰ পৰা পইচা দিয়া বা কৈ আছো এতিয়া ক
এই দুয়ে চাগে ন নিজৰ পকাৰৰ পাৰি
নিজৰ পকেট পাতি প ন চল গুচি গ'লে
সেইটোোৱয়ে নিদিয়ে থাগে নিজৰ প্ৰৰ পৰা এই বহুতে ডেলিভাৰী চাৰ্জ ডেলিভাৰী চাৰ্জ লাগি যায় কিবা কিবি কিবা কিবি পাই দে ইমান নোুধে য যাই কিনে মেনেজাৰক সোধিবিয়েপুনি কৰ পৰা পইচা দিয়ে
জানো?
কি?
ক কৈ আছো ন সটো ক নক সেইটো ক নহলে টপিক নাথাকিব না
সেইটোত কিমান আছে দহ মিনিটৰ পৰা আৰু? দশমিন হ ই আৰু এইটোত
অ' এইটো এ হুন নেক্ কলা অলপ লাহে লাহে কথা পাতিটো লাহে লাহে কটাবাতি এতিয়া দহ মিনিট পটকে গুচি যাব উ
হ
আৰু কিমানে বাকী আছে আৰু থাৰ্টি এড কল মানে কি কল কাটোতে সোধে নেকি ন সোধে নেকি যে কলটো কাটো নেকি মানে
অ এনকল এনকল বুলি কয়
এ মই ভাবিছো কি প্ৰথম কলটোত মই নটিছ কৰা নাছিলো তোমাৰ এইটো আহিছে নে নাই এইটো কলত মানে ছেকেণ্ডত কলত টোত এনেকে দেখাইছিলে মই ভাবিলো যে টাক্ট্ৰটো কমপিলিত বুলি ধৰিবনে নধৰে বা
আহ।
ই টেন মিনিটছ হল নেকি এ আৰু এক দুই এ হৈ গ'ল কাটো ৰহ আৰু আৰু ৰহ টেন ছেকেণ্ডত চাওঁ সেইটো হলে ভাবো ন পোৰা কাৰেক্ট কাটো অ
উম
হ কাটি আছো